হেল্ল'
কি কৰি আছা?
আছে নি কওকচোন হেল্ল'
উম, খবৰ খাতি ভাল, খবৰ খাতি ভাল আৰু?
অহ ভালেই, হেল্ল।
উম, শুনিছো দিয়ক। উম। এতিয়া, উম কি ভাত খালেনে নাই?
খালো, খালো। আপুনি খালে?
ভাত খালে? এ জাষ্ট খাই উঠিছো। এই গৰমটো কেনেকুৱা পৰিছে।
হা।
উম গৰমতটো কেনেকুৱা?
হয় বহুত আমাৰ ফালে গৰম।
অ এতিয়া আমাৰ এইফালে বহুত বেছি গৰম নেটৱৰ্কতটো পোৱা নাই নহয়।
অ এয়া অ এতিয়া পাইছো আপুনি শুনিছেনেে মোৰ মাতটো?
ছ কিবা কোনোবা আছে আপোনাৰ লগত। উম। গৰমডাল কিমান পৰিছে একদম খাবই মন নাযায়।
হয় দিয়ক আৰু গৰমক মানে বেছিকে গছ গছনি কাটি দিয়া গৈছে যে।
অ সেইটো কাৰণেতো গৰম বেছি হৈছে। আৰু এতিয়া গুৱাহাটী। কেনেকুৱা অৱস্থা মানে গাঁওবোৰত বেলেগ গুৱাহাটীত কেনেকুৱা হৈ আছে
গুৱাহাটীততো গছো নাই তেনেকে এতিয়া মানে গাঁৱত অলপ হলেও আপোনাৰ সেউজীয়া পৰিৱেশটো আছে অলপ হ'লেও কিন্তু গাঁৱতটো মানে গুৱাহাটীততো সেয়াও নাই
ওম ওম সেয়া নাই কি কৰিব এতিয়া চবতে গছ গছনি কাটি তহি লং কৰিছে মানুহবোৰ মৰিছে হৈছে জীৱ জন্তু চব গৰমত মাৰে অৱচ
অ এতিয়াতো মানুহেটো কিমান মানে মৰিছে গৰমৰ কাৰণে
উম, এতিয়া আৰু গৰমতো প্ৰেছাৰ চেচাৰ বোৰ বেছি হ'ব। যাৰ প্ৰেছাৰ আছে বেছি সেইবো, উম। বিশেষক সেয়াই মোৰ দেউতাও প্ৰেচাৰ আছে। সেইকাৰণে মানে প্ৰেছাৰ টেবলেট দিব লাগে। খোৱা-বোৱাত অলপ গুৰুত্ব তলৱ দিব লগা হৈছে
অ, আমাৰ ঘৰতো আছে বাৰু। মোৰ আইতাৰ আছে দা আৰু ককাৰ আছে।
উম, উম এ পেছাৰত মানে সেইয়া আৰু হেৰি কৰিব লাগে। এই মোক ফ্ৰেণ্ড এজনীয়ে কৈছে, অৰ্জুন গছৰ ছাল যে। সেইটো কিনি পেলাই অ, শুকোৱা বস্তুটো কিনি পেলাই অলপ পানীত মানে উতলাই দছ মিনিট মান সেই পানী খিনি খুৱাই দিব দিছে। চেকি পেলাই হয়।
অ।
আৰু এইবোৰ কিডনী, গৰমতটো বহুত বস্তু এৰিব লাগিব মচলা বিশেষকৈ। মছলাটো খাব নোৱাৰি। মছলাটো কিমান গৰম কৰে মানুহক।
হয়, হয় আৰু খাচী মাংসটো একেবাৰে বেয়া প্ৰেছাৰ থাকা মানুহৰ কাৰণে।
ঢেকিয়া আৰু হাঁহ? নকবা এইটা মান মানুহক আৰু এটা কি জানা হাই প্ৰেছাৰতকৈ ল' প্ৰেছাৰ হলেও বহুত ভাল। এতিয়া ল' প্ৰেচাৰতো মানে খাব পাৰি। উঠাব পাৰি। কিন্তু হাই খাব নোৱাৰি। গম পাইছা নে? খালে টোন আৰু চব বাচ পিচ মুঠতে। বাচ পিচ কৰি খাব লাগিব আৰু হেই বিশেষকৈ এতিয়া গৰম দিনত কিডনীৰ সমস্যাটো বহুত থাকে। পা হাইড্ৰেড হৈ নাথাকে যে। শৰীৰটো হাইড বিশেষকৈ গ্লুকনডি, অ আৰ এছ। এই আন মই
দিবই লাগে ষ্টকত এতিয়া, দোকানৰ পৰা কিনি আনি
তাকেই মই চৰকাৰী আৰছ টো বেয়া পাওঁ যিটো যে পাঁচ পেকেট থাকে বিশ
অমিত টাইফৰ অলপ সেইটো অলপ মানে আমাৰ কাৰণে হেলঠি হয়
উম উম সেই কাৰণে মানে মই চৰি সেইটো যিটো পাঁচ পেকেট বা বিশ টকা সেইটো খাই ভাল উম এটো অলপ মানে ভালো লাগে খাই এই যিটো চৰকাৰীটো মানে পানী পানী লাগে খাই গম পাইছে নে বেমাৰ মানে আৰু বেছিহে বেমাৰীৰ নিচিনা লাগে।
অ, সেইটোও হয় বাৰু। আৰু মানে আপুনি দি চৰকাৰী দিছে এতিয়া। চৰকাৰী বুলি কোৱাৰ লগে লগে মানে আমাৰ মনত এটা আহিয়ে যায়।
অ, কেনেকোৱা হ'ব? এইটো মানে মা মাইণ্ডত আহিয়ে যায় যে এই ভাল নহ'ব চাগে।
অ।
নকলে ভাল নালাগে।
অ, কাৰ এতিয়া এতিয়া চৰকাৰী স্কুল, চৰকাৰী স্কুল আৰু প্ৰাইভেট স্কুল ঠিক তেনেকুৱা। ন? এতিয়া প্ৰাইভেট বুলি ক'লে মানুহে অলপ বেছি জানে যে কেনেকুৱা হব ঠিক তেনেকুৱা চৰকাৰী বস্তু মানে কিনি লোৱা বস্তু বস্তু এটাৰ মাজত পাৰ্থক্যটো একদম পুৰা হেৰিয়ে হয় ন?
বিশেষকৈ গৰম দিনত হেৰি কৰিব লাগে। বুজিলা? এ যিবোৰ ঠাণ্ডা বস্তু পেট ঠাণ্ডা কৰা পানী লাও অ তিয়হ এইবোৰ খাব লাগে। শাক-পাচলি খালেতো খাৰ খুৰ দিয়াই থাকে ন? সেইবোৰে পেটটোত মানে বিষহে য কৰে হজম কৰি থকা নিচিনা হয়। আৰু আজিকালি ইমান ডাঙৰ ডাঙৰ বেমাৰ আছে, এই সাৰ, সাৰ বোৰৰ কাৰণে। গম
সাৰবোৰৰ কাৰণে হৈছে হয় দিয়ক। এতিয়া মানুহে মানে কি কৰিছে বছ মানুহ বাঢ়িছে, খোৱা বস্তু কমিছে। সেই কাৰণে মানে সাৰ দিব লগা হৈছে বস্তুবিলাক বেছিকে হ'বৰ কাৰণে।
আৰু মানে এনেকুৱা ভয় লগা হৈছে, সৰু ল'ৰা-ছোৱালী ইমান ডাঙৰ ডাঙৰ বেমাৰ হৈ গ, এই মানে, খাৰ-খুৰ আৰু ফাষ্ট ফুডবোৰ জাংক ফুড এইবোৰ।
আৰু এতিয়া ল'ৰা-ছোৱালী বিলাকে মানে, আপোনাৰ শাক-পাচলি এইবিলাকতকে বেছি জাম
উম' কিন্তু জাং ফুদ যে বিকা বিশেষৈ তাংফুদু হ'লে একো প্ৰব্লেম নাই যদি যিটো চুজি তুজি বনোৱা হয়, মই তাৰে
অ' মানে আপোনাৰ জাম ফুডটো আপুনি ঘৰুৱা হোম মেড আহ ৰেচিপি দি বনালে তেতিয়া খাব পোৱাৰি পাৰি আৰু ল'ৰা ছোৱালী।
উম, বনাব পাৰিহে। ল'ৰা-ছোৱালীৰ কাৰণে ঘৰতে বা উম যিকোনো বস্তুকে ঘৰতে বনাই দিলে ভাল। চুজি তুজি দিয়ে কৰিবা, আটাৰে ৰুটি ৰুটি-চুটিকে কিছুমানে বনাই দিয়ে নহয়, সেইটো কি বুলি কয়? নজৰ ষ্টাইপত বনাই পেলাই সেইবোৰকে খুৱাই দিয়ে ল'ৰা-ছোৱালীক। সেইবোৰে ভাল কিন্তু, আমি ভাল সোৱাদ মুখৰ টেষ্টৰ কাৰণে সেইবোৰকে
সেয়াই এতিয়া মানে কি হৈছে, মানুহৰ মুখৰ টেষ্টৰ কাৰণে বেমাৰ বিলাক বাঢ়িছে। কাৰণ আমি টেজ বিচ
ভাবি আছো, আমাৰ সেইটো যে আমাক কিবা উপকাৰতকৈ অপকাৰ কৰিব, কিন্তু আমাৰ তে
পিছে
সেইকাৰণে আমি মানে সেইবোৰ এৰাই চলিব লাগে, কিন্তু কি কৰিবা এই সপ্তাহত এদিন খাব পাৰি, কিন্তু হ'ল বুলি ডেইলি খালে মানে
প্তাহত আপোনাৰ এদিন বা সপ্তাহত কেতিয়াবা খোৱাটো মানে প্ৰফাৰ কৰিব পাৰি। কিন্তু এতিয়া সপ্তাহত আজিকালি মানে এনেকুৱা হয়, মানুহৰ ডেইলি নিচিনাই হৈ গৈছে।
উম' এতিয়া যোন চাবাচোন ঠাণ্ডা দিন আহিলে আমি এ ওলাই যাওঁ ব'ল।
অ সেইটোৱে ঘৰত বনাবলৈ এলাহ।
ঘৰত ওলাব এটা এই মানে জোৰ পোৱা খন সন্ধিয়া টাইমত সেইখিনি সময়ত গৈ পেলাই ওলাইও ভাল লাগিলে। খাই আহো, সেইবোৰে আমাক ক্ষতি কৰি
অ' সেইটো এতিয়া গৰমতো তেনেকুৱাই হৈছে, গৰমত বনাবলৈ এলাহ।
গৰমত আমি আইচক্ৰীমবোৰ, ক'ল্ড ড্ৰিংক-
ক'বালৈ ওলাই গ'লেতটো আৰু মানুহৰ খৰচাই খৰচা।
খৰচাই আগৰ আগতে তেনেকুৱা নাছিল, আৰু ইমান ওলোৱাও নাছিল। পৰ্যাপ্ত মানে, আছিল আৰু ন। এতিয়া তাৰমানে যিকোনো বস্তু, আৰু বিশেষকৈ চবতকৈ বেছি বেয়াটো ষ্টিং
অ সেইটোতো বহুত বেয়া, সেইটোতো সৰু লৰা-ছোৱালীৰ কাৰণে একেবাৰে বেয়া।
সেইটোতো বেন কৰি পেলাইছিল, কিন্তু এতিয়া আকৌচোন দেখিছো।
সেয়া সৰু ল'ৰা-ছোৱালীৰ কাৰণে ষ্টিংটো বহুত বেয়া। মানে বাকী বিলাকো বেয়া, ভাল নহয় বাকী বিলাকো বেয়া, কিন্তু ষ্টিং
সেইকাৰণে মানে কি আগতে দেখিছিলো নিউজত যে বন্ধ হৈ আছিল, কিন্তু এতিয়া মানে ক' ওলাইছে দেখিছো ল'ৰা-ছোৱালীবো খাই থকা, সেইবোৰ যে বিষাক্ত গমেই পাৱা নাছিলো।
হয় দিয়ক।
এতিয়া উপায় নাই আৰু।
উম
উপায় নাই যে সেইকাৰণে আৰু খাবতো লাগিব ন, আমাৰ আৰু চৰকাৰহে লাগে। এ বনাই খোৱাতকৈ যা দোকানতে পইচা দিম খাম আৰু।
অ
সেই কাৰণে মানে সেইটোকে আৰু ভাবি আছো অ, কাৰণ মানে এতিয়া
এতিয়া গৰমত মানুহে খুব নেমু চৰবত খাব লাগে।
নেমু চৰবতো খোৱা যায়, বা আমাৰ কম মানে ডেইলি থাকেই আৰু।
অ, নেমু চৰবত খুব খাব লাগে। মানে আমাৰ মায়ে ভণ্টিক খুৱাই যে, স্কুলৰ পৰা আহে।
উম-উম, মই, নাই মই খাওঁৱে নেমু চৰবত নিজে হ'লেও বনাই।
অ, সেইটোৱে খাবই লাগে নেমু চৰবতো আমাৰ মানে বহুত হেৰি হাইজেন মেইনটেইন কৰি থাকে।
ফ্ৰিজৰ পানীও বেয়া, কিন্তু উপায় নাই খাবতো লাগিব ন ইমান গৰমত। আৰু কিবা হেবিতৰ নিচিনা হয় যে, ফ্ৰিজৰ পানী নাখালে শান্তিয়ে নালাগে চোন। খালে গৰম-গৰম লাগি যায়, হয়নে?
সেইটোৱে আৰু এতিয়া মানে আপুনি নৰ্মেল পানী খাবই নোৱাৰে।
তাকে নোৱাৰি আকৌ আৰু কেনেকুৱা হয় জুই টাব যে, জুই টাবত মানে গৰম হৈ যোৱা নিচিনা নালাগে
অ
সেই মানে কি-কি জুই হে আছে ৰ'দৰ তাপত যে, পানীবোৰ গৰম হয়, নহয় চাবচোন। ফ্ৰিজত যদি নথয়, নহয়
উম
ফ্ৰিজত নথলে গৰম নালাগে, সেইকাৰণে ফ্ৰিজৰ পানী খাওঁ, উপায় নাই বেয়া হ'লেও খাবইতো লাগিব ন। নিজকে হাইড্ৰেট ৰাখিব লাগিব।
আগৰ মানুহবিলাকত কে এতিয়া আমাৰ মানুহবিলাক বেছি ইষ্ট্ৰং হৈ থকা নাই, আগৰ মানুহ বিলাকে এইবিলাক মানে-মানে যোনবিলাক এতিয়া ৰেডিমেড বস্তু বিলাক মানে হোমমেড নহয়, সেইবিলাক কাৰণে মানে বাহিৰা বস্তু চ বেছিকে খাই কাৰণে আমি বেছিকে, অলপ দূৰ গলেই ভাগৰ লাগে, খোজ কাঢ়িব নোৱাৰো। গৰমত মইতো আৰু খোজ কাঢ়িব নোৱাৰো। কিন্তু আগৰটো সেইটো আছিলে তেওঁলোকৰ ইমান পতককে ভাগৰ নালাগে বা তেওঁলোকৰ মানে হেৰিটো আছিলে, ষ্ট্ৰেইন টো আছিলে।
আমাৰ টাইম-টেবোলো নাই। ভাত-চাত এই বাহিৰত খাই থাকো যে, এই আগৰ মানুহবোৰৰ আছিল ভাত চাহহো ইমান নাখায়, ৰাতিপুৱা উঠি ব্ৰাছ কৰি পেলাই, ভাতকেইটা। খাই পেলাইহে পথাৰলৈ যায়।
অ, আৰু আগতে খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত তেওঁলোক পজিচিভো আছিলে।
তাকেই, এতিয়া সেইবোৰ খাদ্য। বোৰ নাই ন, নিজৰ ঘৰতে আগতে খেতি-বেতি কৰে, সেইবোৰকে নিজৰ ঘৰতে খাই, হয়নে? এতিয়া আকৌ আমি বজাৰত কিনিব লাগিব, ক'ত কিনি, ক'ৰ পৰা সে গুদাম-চুদামৰ পৰা নহ'লে। এতিয়া লেতেৰা, ইটোৰ পিছত দবা বগাই- বগাই আহে। ভাবাচোন খাৰ খোৱা দিয়া হেতেন, তাতে অকল ট্ৰেইনে-চ্ৰেইনে আহা হেতেন‌ বা তাকেই, সেইকাৰণে মানে কি আৰু উপায় নাই, খাবতো লাগিব। নিজাতন খেতি অলপমান কৰি ল'ব লাগে। নিজৰ যিখিনি মানে
প্ৰয়োজনীয় যিখিনি মানে, আমাৰ কাৰণে চাফিচিয়েণ্ট হয়।
হয়, সেইটো ওলালে তাৰমানে সেইখিনি কৰিব লাগে, কৰিছো আমাৰ ঘৰত জল
অ, আমাৰ ঘৰতো আছে বাৰু, আপোনাৰ তেনেকে কোমোৰা আছে। আ আকৌ ৰঙালাও আছে, ভাত কেৰেলা আছে, মানে একদম পুৰা ঘৰুৱা আৰু সাৰ-চাৰ প্ৰয়োগ কৰা নহয়, কাৰণ ঘৰৰ মানুহে খোৱা যায় ন।
এইকেইটা বাহিৰত কিনিব গলেও কিমান টকা, ঘৰ অৱস্থাবোৰ ভালো নহয়। এইয়া অ, তুমি দুদিনমান, আপুনি দুদিনমান থৈ দিব গেলি যায়।
আৰু আপুনি এতিয়া চাব যিমানে আপুনি মানুহ বাঢ়িছে, যিমানে বস্তুৰ হেৰি বাঢ়িছে, সাৰ বাঢ়িছে। সিমানেই মানে আপোনাৰ বস্তুৰ দাম বাঢ়িছে মানুহেওঁ যানে সেয়া হা
হয় দিয়া সেইকাৰণে মানে নিজৰ তাতে অলপ খেতি কৰিলে বহুত মানে খাব পাৰে উ তাকেই গৰম দালো কৈছা মই মানে কম কি হৈছে নে নেটৱৰ্কতটো অলপ ভিতৰত প্ৰব্লেম দিয়ে সেই কাৰণে মিব লগগা হয় এতিয়া অলপ ফেনত যাম আপ পাহি। পাতি বহু ভাল লাগিল।
অ ধন্যবাদ আপোনাৰ।
দিয়ক দিয়ক ধন্যবাদ আকৌ কেতিয়াবা পাতিম হ'ব দিয়ক। অ হব দিয়ক বাই।
বাই বাই।
অ। অ অ। হ
উ
পিছ্তা। বলা ক'। উ উ পানী খাবা। মাহ।